হয় অ নমস্কাৰ। বৰ্তমান মই এনে এয়া এনে গাছৰ তলত বহি আছো আৰু ছাঁয়াত।
হয় আপনি এইকেইদিন আপোনাৰ শৰীৰটো ঠিকে আছে না? ভালে আছে না?
বৰ্তমান ঠিকে আছো বৰ্তমান।
আচ্ছা আপনি মানে এতিয়া আপোনাক ফোন কৰা মেইন উদ্দেশ্য হ'ল আহ
হয়।
অ আপোনাৰ লগত কেইটামান বিষয়ৰ ওপৰত মানে আলোচনা কৰিম বুলি ভাবিছো মই।
হয় আলোচনা কৰিব পাৰিব আপুনি।
হয় এতিয়া প্ৰথম কথা হ'ল মানে আমাৰ যিখিনি মানে আহ সংসাৰ সংসাৰৰ মানে এখন ভাল আ, ফেমিলি বনাব লাগিলে কেনেকৈ আমি এ থাকিব লাগিব কেনেকৈ নিজৰ সংসাৰটো চলাই নিব লাগে সিগিলাৰ বিষয়ৰ ওপৰত আপুনি অলপমান কৈ দিব।
হয় ঠিকে আছে
উম, উম
হয়, সংসাৰ বুলি কলে এতিয়া আমি অকল অ', বিয়া কৰি কিনি আহ বিয়া কৰি কিনে এ খাৱাতো ক কলেও ভুল হ'ব কাৰণ আ, আহ
এ এইটো সময়ত মানুহ বিয়া নকৰাকৈ বহুত ভালকৈ সংসাৰ খাই খাই আছে আ, কিছুমান আ, বেলেগৰ বেলেগ ঘৰৰ যিখিনি মা বাইপাক নাই ন' এইবোৰ চলি কেইটা আনিখিনিও মানুহ হয়, এইবোৰ চাই খিনি বহুত ভালকৈ নিজৰ জীৱনটো আগবাঢ়ি নি আছে এতিয়া সংসাৰ টো মই অ', বিশেষকৈ এতিয়া ক'ব যাম ভালকৈ আ, সংসাৰটো হৈছে এটা আমাৰ নিয়ম ন' আমাৰ এই পৃথিৱীৰ এটা নিয়ম বুলি ক'ব লাগব এইটো সংসাৰটো আ, এই এইটো আপুনি যদি সংসাৰটো যদি ভালকৈ আগবাঢ়ি নিব লাগে ফাৰ্ষ ফাৰ্ষ্টতেই আপোনাৰ আহ মদ হিচাপত আহিব লাগিব টাকা পইচা এইটো সময়ত, এইটো সময়ৰ কথা কৈছো মই টকা পইচাত এ টকা পইচাটো যদি আপোনাৰ হাতত থাকে আপুনি নিজৰ নিজৰ ঘৰতে থাকি আপুনি ভালকৈ কাম কৰিব কাম কৰি কিনে আ, আম আপনি নিজৰ ঘৰৰ মানুহজনৰ মানুহ বা মানুহ আপোনাৰ যিখিনি ল'ৰা ছোৱালী আছে এইবোৰৰ লগত ভাল কৈ আ, সংসাৰ পাতাতো মই এ বিশেষকৈ ভাল দেখা পায় আৰু আৰু বাকী পইচা টাকাৰো খুব বেছি ইম্পৰ্টেণ্ট হয় আৰু এটা কথাটো হ'ল আপুনি আ, ধকেবাজ হবা নালগে। উম, খংখাৰত আপুনি ধকেবাজ আপুনি এ মিছা পথাৰ অ', মিছ অ', মিছল মিছ মিছলীয়া হ'ব নালাগে আপুনি ঠগ ঠগাব নালাগে অকল আপুনিও নহয় আপোনাৰ যোনী সংগী বা আপোনাৰ যি যোনে আ', আপোনাৰ লগত থাকে এইবোৰ মানুহ আ
ঠগাব নালাগে আৰু ভালকৈ কথা পতা বা ভালকৈ মিলি জুলি খোৱাটোৱে মেইন উদ্দেশ্য হবা লাগে আৰু মানুহৰ আৰু এইবোৰ এইবোৰ এইবোৰক যদি ভালকৈ ৰাখে আপোনাৰ আ, সংসাৰটো অ অট'মেটিকলি ভালকৈ চলি যাব আৰু আৰু বা আ, যিখিনি আপুনি মাহত আ, ইনকাম কৰে এইবোৰ ইনকামটো আপোনাৰ আহ অকল আপোনাৰ চাফিচিয়েণ্ট হ'লেও নহ'ব। অ', আপোনাৰ যিখিনি সংগী আছে ইও মানে আপোনাৰ লগত কত থাকি আপোনাৰ যিখিনি ইনকাম হয় হেইটোৱেদি মানে। আহ চাফিচিয়েণ্ট মানে মনটো সান্তনা পাব লাগিব আৰু সিও অকল আপোনাক আহ অকল আপোনাক পইচা টাত যদি টেনচন দি থাকে অ কিছুমান। কাম চামৰ যদি বেছিকে প্ৰেচাৰ দি থাকে। তেতিয়াহ'লে আপোনাৰ। কাম টো অতমেতিকেলী মানে ভাঙি যাব আৰু, আৰু আপুনি, এ দায়িত্ব ল'ব লাগিব নিজৰ সংগীক অ জীৱনত যি বেমাৰ আজাৰ হয় জীৱনত যিখিনি খুৱাব লাগে আপুনিও পতিব লাগে লাগিব আৰু মানে অ।
হয়।
এইটো হ'ল আপোনাৰ পাৰ পাৰিব লাগিব মানে যদি মতা মানুহ হয়। যদি মতা মানুহ, সি আনি কিনে ভালকৈ আপুনি বেলেগৰ ছোৱালী লৈ আনি কিনে যদি আপুনি যদি পঢ়িবা নোৱাৰে আপুনি যদি এ তাৰ বেমাৰ হোৱাৰ হোৱাক যদি আপুনি চাব নোৱাৰে তে আপুনি এ কি অ হয় আপুনি এটা গ্ৰহণযোগ্য। মূলক মানুহ হ'ব লাগিব আৰু মতা মানুহ হলে এইবোৰ থাকিলে আপোনাৰ সংসাৰটো অটমেটিক। ভাল হৈ যাব আৰু আপুনি আপুনি এনেই আহ যদি ঘৰতে যদি বহি থাকে তেতিয়া হ'লেও আপোনাৰ আহ ভাল সংসাৰ নহ'ব আৰু ন আপুনি এটা নহয় এটা মানে হাতৰ নিজৰ। কাম লবই লাগিব যদি আপুনি সংসাৰ সংসাৰত বহিব খোজে। তেতিয়াহ'লে। আপুনি ইনকামৰ চৰ্চ এটা লাগিবয়ে লাগিব আৰু যদি ইনকামৰ চৰ্চ আপোনাৰ যদি এটাও নাথাকে তেতিয়াাহ'লে আপোনাৰ সংসাৰ। টো বেছি ভাল নহ'ব আৰু এইটো মই জানাত আপোনাক কলো মই মই যিখিনি জানো সেইখিনি কলো আৰু আছে কি কিছুমান এ কিছুমান যিখিনি এ আপোনাৰ যিখিনি সংগী সিও মানে কিছুমান সময়ত আহ কিছুমান মানুহ বহুত ধুৰন্ত থাকে ন কিছুমানে মানে। আ মনটোয়ে ভাল নোহোৱা মানুহ থাকে ন কিছুমান যদি মন মনটো যদি ভাল নহয় দুইৰো যদি এটাৰ নহয় এটা যদি ভাল নহয়। তেতিয়া হ'লেও আপুনি যিমান যি ভাল হ'লেও যদি আপোনাৰ সংগীৰ যদি মনতটো ভাল নহয়। তেতিয়াাহ'লে আপোনাৰ সংসাৰটো মানে ভাল নহ'ব আৰু মই। ক'ব পাৰো আৰু মনতটো ভাল হ'ব লাগিলে আমি সদায় ভগৱানৰ আশীৰ্বাদ আৰু ভগৱানৰ সেৱা কৰিব লাগিব। তেতিয়াাহলে আপোনাৰ মনটো অটমেটিকলি ভগৱানৰ যদি ওচৰত যাই থাকে তেতিয়াহ'লে আপোনাৰ মনটো ভাল অমেটিকলি ভাল হৈ যাব তেতিয়াহলে। আপুনি সংসাৰটোে পাতিব পাৰিব আৰু
এনেকুৱা কথা ক'লে বহুত ভাল লাগিল এতিয়া মই অলপমান ক'ব বিচাৰিছোঁ সংসাৰৰ বিষয়ে। এ সংসাৰ কব গলে সংসাৰটো মানে দুটা ভাগৰ থাকে। আহ। এটা হ'ল মানে বেয়া সংসাৰ এটা হ'ল মানে বহুত ভাল সংসাৰ। কিছুমানৰ মানে মানে নিজৰ ওপৰত হয় সংসাৰটো থিওনিজে যদি ভাল থাকে সংসাৰটো ভাল হৈ যাব আৰু নিজে যদি বেয়া থাকে আহ আহ নিজৰ মনতটো যদি ক সদায় বেয়া হৈ থাকে এ সংসাৰটো বেয়া হৈ যাব সংসাৰটো মানে ই ই আ আ। এ এ আ আএনে মানে ধৰ যিখিনি জীৱনত যিখিনি ভালকৈ ইহ্ চলিবলগীয়া। সময়খিনি সময়তো এনে গুচি যাব ইহ ইহ আৰু বেলেগৰ লগতো মানে তাক উম উ মানুহ বিলাকৰ লগতো মানে বেয়া হৈ থাকিব নিজৰ যিখিনি ইমেজ ই আহ্ নিজৰ যিখিনি সন্মান সন্মানটোও গুচি যাব হয় ই ই ই আহ আৰু এটা ভাল ল সংসাৰ কৰিব লাগিলে এটা ফালৰ ফেমিলি কৰিব লাগি দে ফাষ্টতে কত টা ই ই আ আমি নিজৰ জীৱনটো ভাব ভাবিব লাগিব নিজৰ জীৱনত কি কৰিলে ভাল হ'ব আৰু কি কৰিলে বেয়া হ'ব এ এ এ হে এইবিলাক আমি থাচ ততে মানে চাব লাগিব আ ইহ্ আ আ আহ ধৰিলও মানে এতিয়া আমি চেংগৰা বয়সতে ধৰিলও বিশ বছৰ বিশ বছৰ পাৰ হৈ আহ্ আহ্। হা আ আ হোৱাৰ পাছে পাছে মানে আ আ ই এ বিশ বছৰ প্ৰথম মানে বিশ বছৰৰ পৰা আমি ক'ব লাগিব বিশ বছৰ পৰা আমি ই আহ্ আহ্ আহ এ নিজৰ জীৱনত যিখিনি দায়িত্ব দায়িত্বটো আহি যায়। আৰু ব আৰ মানে কিছুমানৰ সোনকালে আহি যায় কিছুমানৰ অলপ দেৰিকে আহি যায় দায়িত্বটো ধৰিলোৱা মানে মানে বিশ বছৰৰ পৰা আহি যায় বিশ ব বছৰৰ পৰা আমি ভাবা চিন্তাটো আ আ ষ্টাৰ্ট কৰিব লাগিব আ আ আ ই আহ্ এ এ এ। ধৰিলোৱা মানে আমি নিজৰ পৰা পাটিটো শেষেই হোৱাৰ পাছত। আমি নিজৰ হাতত যিকোনো এটা ভাল কাম লব লাগিব। পইচা আহা ইনকাম আহা ধৰিলক বিজনেছ হলিও কিবা এটা আহ্। আহ আহ আহ এ এ চাকৰি হলে হক কিবা নিজৰ সৰু-সুৰা কাম হলিও লব লাগিব। তেতিয়া আমাৰ জীৱনত লাগা ইখিনি যিখিনি পইচা যিখিনি খৰচটো আহি যাব ইহ্ আ আ আৰু লাহে লাহে আমাৰ বিয়া হোৱা সময়তো আহি যাব ধৰিলওক বিয়া হ সময়টো আমাৰ ইহ্ আ আ আ পঁচিশৰ পৰা ষ্টাৰ্ট হ'ব পঁচিশ ছাব্বিশ সাতাইছ। কোনোবা কোনোবা ত্ৰিশ ত্ৰিশ বছৰ লগি থাকে কোনোবা পঁয়ত্ৰিশ বছৰ লগি থাকে। ইহ্ ইহ্ ইহ্ মোৰ মতে ইমান অ বুঢ়া হক লগি থাকিব নালাগে আহ আ আ কম চে কম
হয়গে।
হাতে চাথে লগি থাকিব লাগে মোৰ মতে আজিকালিৰ যুগত আহ্ আহ্ আহ্। যিহেতু মানুহে আজিকালি ইমান বছৰ জীয়াই থাকিব নোৱাৰে ই আহ্। এ তেনেহলে আমি পঁচিশ বছৰৰ পৰা ষ্টাৰ্ট কৰিব পৰা যায় নিজৰ বিয়াখিনি। নিজৰ সংসাৰটো আহ্ আহ্ এতিয়া মই ক'ব বিচাৰিছো সংসাৰটো ভাল হ'ব লাগিলে সংসাৰটো ভাল হ'ব লাগিলে মানে নিজৰ যি যিখিনি হ'বলগীয়া দেৰি ইহ্ আ দেৰিও ভাল হ'ব লাগিব মানে বেলেগৰ পৰা। আহ্ আহ্ আ আ দেৰি যিখিনি মানে দেৰিটো মানে আনিব। যোনটো দেৰিটো মানে নিজৰ আহ্ আহ্ নিজৰ ৱাইফৰ বুলি ভাবিছা মানে এইটো চাব লাগে আগতে। আহ্ আহ্ কিদৰে মানে কথা পাতে। কিেইদৰে মানে মানুহৰ লগত মিলা প্ৰতিতো কিেইদৰে আছে এইবিলাক চাই ল'ব লাগে আগতে সময়তটো যিহেতু থাকে এক বছৰ দুই বছৰ একবছৰ দুই বছৰ বছ তিন বছৰত মানে কথাখিনো আহ গম পোৱা যায় সেই কি ধৰণৰ মানুহ আৰু সংসাৰটো ভাল হব লাগিলে নিজৰ ঘৰত যিখিনি থাকে মা দেউতা বা নিজৰ ল'ৰা ছোৱালী নিজৰ দেৰি নিজৰ দাইদা নিজৰ বৌ চবৰে লগতে মানে কথাটো মিলব লাগিব চবৰ লগতে কথাখিনি মানে মিলা প্ৰীতিত আহিব লাগিব আৰু আপ্নি কোৱা মতে নিজৰ দেৰিটোক আনি কেনে বিয়া হোৱাৰ পাছত যদি কিবা এটা বেমাৰ হৈ যায় চাব নোৱাৰা হয় যায় এ সংকাৰটো এনেই গুচি যাব এনোই মিছা মিছি গুচি যাব
হয়
আৰু সেইটো ক্ষেত্ৰত সেইটো গেল এ পইচা থকা
হয়
থাকিব লাগিব কিবা এটা হাতত কাম থাকিব লাগিব বিজনেছ হ'লেও চাকৰি হলেও মই এটাাহুন থাকিব লাগিব সংসাৰত সোমোৱাৰ পাছতে মানে যোন দিনাৰ পৰা সংসাৰত সোমাই গৈছে মানে সেইটো দিনৰ পৰাে আমাক হাতত কমচে কম পাঁচ টকাটো দিনত লগা যায় লগা হৈ যায় আৰু নিজৰ লৰা ছোৱালী হোৱাৰ পাছতো বহুত দায়িত্বতো বাঢ়ি আহে ে আৰু নিজৰ মা দেউতাকো চাব লগীয়া হয় অলপ হ'লেও খৰচটো দিব লগীয়া হয় নিজতে উ যোগত দিব লাগিব আৰু নিজৰ ল'ৰা ছোৱালীক ডাঙৰ হ লগি ড্ৰেছ কাপোৰ কিবা কিবি দিব লগা হৈ যায় আৰু স্কুলতো স্কুলত যা টাইমতো আৰু স্কুলৰ খৰচা পাতি চব মানে দায়িত টো বাঢ়ি আহে আৰু ইাৰ কাৰণে মই কৈছো মানে ফাৰ্ষ্টতে সংসাৰটো ভাল হ'ব লাগিলে নিজৰ ইনকামটো প্ৰথম আৰু এইখিনিয়ে কথা ক'লো মই আপাক আৰু আপোনাৰ লগত কথা পাতি কেনে বহুত ভাল লাগিল গণপ থাকিল উম উম
গমত ধ নবা থাকিল আশা কৰো পিছত কথা পাতি পাৰিম
অ অ'কে ঠিক আছে